হেল্ল' অহ কি কৰি আছা?
মই এতিয়া গা পা ধুই, যাব গৈছো আ চাল খাইাই দিছো
আহ ভাত খালা?
ভাতটো নাই খোৱা, চাহহে খালোঁ।
অ' এনে তোমালোকে ৰাতিপুৱা মই ৰুটি চবজি খালোঁ। এনেই তোমালোকে ৰাতিপুৱা ভাত খোৱা যে
অ' উম। ভাত খাও, কিন্তু আজি নাখালো আৰু মানে।
অ'।
বোলো‌ আজি ভাত পানী নাখাও বোলো ৰুটিকে খাব মন গ'ল যে আজি ৰুটিকে বনাই খালো আৰু।
হয় নেকি?
অ' বৰষুণ পৰি আছে যে তাতে আজি, তেনে মানে ৰুটি খাব মন গ'ল, আৰু ভাজি বনাই ললো আৰু সেনেকে খালো আৰু ও তাৰপৰা। গৰমত ক'বাত ফুৰিব যা যোৱা জেগা আছে নেকি ভাল ঠাই? গৰম বন্ধত ক'ৰবাত ফুৰিবলৈ যাবলৈ কাৰণে ভাল ঠাই চিনি পোৱা নেকি, ক'ত গলে ভাল হব? তোমাৰ মাতটো অহা নাই যে মই ভাবিছো এবাৰ বন্ধত কৰবাত এবাৰ ফুৰি আহো নেকি কিমাননো ঘৰৰ ভিতৰত সোমাই থাকিম আৰু। তুমি যে গৈছিলা তোমালোকে দাৰ্জিলিংত কত গৈছিলা বোলে মিজোৰামত কেনেকুৱা আছিলে ভালনে বেয়া এবাৰ কোৱাচোন তেতিয়া। সেইফালেও যাব পাৰি মানে নহলে শ্বিলঙতো যাম বুলি ভাবি আছো। তোমাৰ মাতটো অহা নাই কিন্তু।
নেকি এতিয়া আহিছে নেকি?
অ' এতিয়া আহিছে আহিছে, আহিছে আহিছে এতিয়া।
সেই সবতে চাব পাৰিবা বা শ্বিলঙো যাব পাৰিবা মই যোৱা ঠাইতো যাব পাৰিবা কিন্তু মই যোৱা ঠাইতত মই শিলচৰৰ পৰা গৈছিলো ন ত' তাৰ তাৰ ওচৰতে আছে, তিনি চাৰি ঘন্টাতে পাইছিলো। তুমি আকৌ উম তুমি মৰিগাঁও পৰা গ'লে তোমাৰ বহুত টাইম লাগিব মানে, বেছি ট্ৰেভেলিং ডিচেঞ্চটো হ'লে তেতিয়া তোমাৰ ভাগৰ লাগি যায় নহয় নহ আকৌ সেইটোতে আকৌ উম তেতিয়া ফুৰিবলৈও মানে যাব অ' আকৌ তুমি কেতিয়াবা ক'ৰবাত যাব বিচাৰিবা তোমাৰ ক যাব মনে নাযাব, এই যা ভাগৰ লাগি যাব সেনেকুৱা লাগে ওচৰতে কৰবাত তেতিয়া পাই গলে তেতিয়া ভাল লাগে আৰু।
তেতিয়া ভাল লাগে আৰু যিকোনো জেগা অলপ দূৰ হলে হৈয্য কৰিব পাৰি আৰু বেছি দূৰ হলে মানে অশান্তি লাগি যায়। মানে কিহত গলে ভাল হব বাৰু?
ট্ৰেইনত গ'লে ভাল হ'ব।
অ' ট্ৰেইনত গলে কিন্তু আমনি নালাগে দূৰ হলেও।
অ' সেইটো হয় কিন্তু এপ উম ইয়াৰ পৰা ট্ৰেইন যাই নে নাযায়।
অ', কিন্তু নাযাব জানো পাহাৰী এলেকা নহয় ন আজিকালি দিছে নে নাই এতিয়া। আগতে কিন্তু নাযায় ছিলে এতিয়া নতুন নতুন বনাই আছে নহয় ৰাস্তা বিলাক ৰাস্তা শ্বিলঙতো মানে আগতে নাযায় হয় শ্বিলঙত বা আমাৰ ইয়াৰ পৰা নাযায় এতিয়াও আমি হেৰিয়তে যাওঁ গাড়ীতে যাওঁ কিন্তু ৰাস্তা ধুনীয়া কিন্তু শ্বিলঙত আকৌ গলে পতককেও পাই যাওঁগৈ যে সেইকাৰণে ইমান আমনী আৰু শ্বিলঙত আমি কেই কেইবাবাৰো গৈছোঁ
অ এতিয়া ৰাস্তা ভাল কৰিলে যে
হা
এতিয়া ৰাস্তা ভাল কৰিলে ন আগতে ৰাস্তাতটো বোলে এতিয়া ভাল কৰিলে আগতে ৰাস্ত বহুত বেয়া আছিলে তে তেতিয়া সময় লাগিছিল চিলং যাওঁতে। আজি উম, আজিকালি দুঘন্টা কম টাইমতে পাই যায় চাগে।
অহ' হয় আকৌ, আজিকালি গুৱাহাটীত গ'লেও কে এঘন্টাতে, দেৰ ঘণ্টাতে পোৱাই যায় আমাৰ মৰিগাওঁৰ পৰা। আগতে একেবা তিনি ঘণ্টা মানে লাগিয়ে চাৰে তিনি ঘন্টা মান ৰৈ ৰৈ যাব মানে আৰু হেৰি ৰাস্তা ভাল নহয় যে লাহে লাহে চলাই যাব গাত ৰাস্তা বনাইহে, বেয়া হয় মানে ভাল নকৰে আৰু বহুত দিনলৈ এতিয়া আকৌ তেনেকে গাত হ'বই নিদিয়ে। ৰাস্তাটো প্লেইন যে গৈ ভাল মানে গাড়ী বিলাক পটককে গৈ পোৱাই দিয়ে মানে আহ গুৱাহাটী। সেইকাৰণে মানে আজিকালি ভাল হৈছে। তোৰ মানে ৰা ৰাস্তা পদূলি বোৰৰ ভাল হোৱাতে
উম।
তাকে সেইকাৰণে মানে যাম বুলি ভাবিছো গৰমত বোলো ক'ত যাওঁ বোলো তাকে ভাবিছো, বা হঁত আকৌ দাৰ্জিলিঙত যাব আমাৰ বা এজনী আছে। কিন্তু সিহঁত ত লগত না নাজ যাবলে ক মোৰ আক উম সময় সুবিধা নিমিলিব যে, সেইকাৰণে আমি বোলো আমাৰ ঘৰৰ মানুহ কেইটাই এদিন যাম আও বেলেগে বেলেগ এদিন আও। তাকে তোমালোকেতো গৈ আহিলাই এবাৰ, তোমাৰ মাতটো আকৌ নাইকিয়া হৈ গল। অ তাৰাপা মাততো মাজে মাজে কিয় জানো সিহ হেৰি হৈ আছে আজিকালি নেট বিলাকো মানে বহুত প্ৰব্লেম দি থাকে, অঁ এতিয়া কোৱাচোন অঁ অঁ। শুনিছো শুনিছো।
অ, এই মো ফোন টো অলপ পুৰণা হৈছে যে, সেই কাৰণে চাগে সেই।
সেইটো কাৰণে কিজানি।
থাকে অ মানে চবকে ফোন কৰি খালি মাতটো অলপ ভাগি ভাগি যায়। কিবা কিবি দিগদাৰ আৰু আমাৰ এইখিনিত নাপায়
অ হয় কি কিছুমান ঠাইলৈ নেটৱৰ্কটো বৰ প্ৰব্লেম দিয়ে তেজপুৰ ফালে কিন্তু তেনেকুৱা নহয় দেই তেজপুৰ ফোনত মানে তুমি ইমান ধুনীয়া নেট পাবা নহয় এদিনো মানে আমনি নালাগে মানে নেটৰ কাৰণে
হয় নেকি
উম
অ তাতো জেগা ন কথা
জেগা লৈ লৈ কথা হয় আৰু
উম তাহাতো কবাত কবাত নেটটো ভাল কে আহে পুৰা ফুল স্পীড আহে ফাইভ জি চলি থাকে আকৌ কব ক বহুত কম হৈ যায় তেনেকুৱাই আৰু
সুধিলে ভাল লাগে কথা খিনি কি হয় চব দুইফাল পা নহলে মাজতে হেৰি হৈ গলে বৰ দিগদাৰ লাগে
অ এতিয়া শুনি আছা ন তুমি মোক
অ এতিয়া ধুনীয়াকে শুনি আছো এতিয়া ধুন শুনি আছো
অহ তাৰপিছত কিবা শাক শাক পাচলি ৰুইছা নে নাই তুমি
শাক পাচলি ৰোৱা নাই মানে ৰুইছো এ অলপ চলপ ৰুইছো আও তাপা ৰুব লাগিব মানে বস্তু আনি থৈ দিছো মানে হেৰি কৰিবলে ৰুবলৈ মানে মাটি চাটিও ভৰা হয় আছ আছে এই মাছৰ কাৰ্টুনত এতিয়া ৰুম আও মানে সেই গৰু বিলাকো বৰ দিগদাৰ তলত ৰুবলে মানে একদম পটককে গৰু আহিলে বাৰু ইমান নেখাই ছাগলীয়ে বেছি খাই দিয়ে গৰুৰ পা পোৱালি এটা মানে আগতে সদায় আহি থাকে আমি একো লগোৱা নাছিলো আ তেতিয়া। আহি পেলাই দুৱাৰ মূখতে মানে আমাক চাই থাকে। তাৰপা আমি মানে দুইজনে বিস্কুট দিও ন এনেকে খাবলৈ, সি বিস্কুট কেইখন খা আক গুচি যায়গৈ ধুনীয়াকে। আকো পিছদিনা সি ৰাতিপ পুৱাই আহিব মানে আহি পেলাই আমাক চাই থাকিব তাপা আমা আমি ওলাই গলে বিস্কুট দু দিও আৰ খাব আৰু গুচি যাব। আকৌ কেত আহিবই মানে। সেইকেইদিনা আকৌ আহে নহয় বিস্কুট কেইখন খাব আউ গুচি যায়। এদি কেতিয়াবা আকৌ আমাক নেদেখিলে সেই এনেকে চাই থাকিব আমি যদি আম ভিতৰৰ পা মনে মনে চাই থাকো নেদেখে অকমান যোৱা দেৰি হলে মানে আকো গুচ গুচি যায়গৈ মানে একো নেখায়, গৰু পোৱালি টো বৰ ভাল আছিলে। সেই ছাগলী বিলাক আহিলে খায় কই যায় বস্তু বিলাক।
হয় দিয়া আমাৰ ঘৰতো তামোলৰ পুলি ৰুইছিলো আকো তুলসীজোপা বাহিৰতে আছিলে কালি আমি অলপ ওলাই গলোগে এতিয়াআম মানে আমাৰ গেটখন নতুনকে ঘৰটো বনাই আছে।
অ, অ। হয় দিয়া মাকটোও নোহোৱা হৈ গৈছে আকৌ। এ গৰু ছাগলীৰ পা কিনো পুহিবা আৰু বস ফূ হেৰি কৰিবা, সেইকাৰণে মই মানে পুহিম বুলি ভাবিলেও মানে গৰু ছাগলী সেইবিলাক মানে কষ্ট বেলেগৰ এনেকে গৈ খাই আহিবগৈ আকৌ আহ মানুহে আহি কিবা ক'বহি সেইবিলাকো ধান্দা আহে। সেইকাৰণে মানে নিজেও কৰবাত যাব নোৱাৰিম ছাগলী গৰু এৰি থৈ।
অ সেইটোৱে।
পোহাই নাই মই বেলেগৰ গৰুৱে আহি মানে খাই থৈ যায় হি ছাগলীৱে।
অ।
খন মানে দিব লাগিব আমাৰো দিয়া হোৱা নাই গেটখন।
অ হয় নেকি।
উম, গেটখন লাগে দিয়া মানুহ।
অ তোমালোকৰ বনালা আমাৰ কো কবাচোন আমিও অ তোমালোকে য'ত দিয়া আমিও তাতেই দিম দিয়া।
অ, অ বনাবলৈ ন ডিজাইন এটা তাকে বিচাৰি আছো পোৱা নাই যে।
অ দুইজনে একেলগে দিলে দামটোও কমাই দিব চাগে।
হয়। একেলগে যিকোনো বস্তু কিনিলো অকন কমত পোৱা যায়। কিন্তু এতিয়া ডিজাইন এট চাবাচোন তুমিও আমিও চাম মইয়ো চাম বাৰু কেনেকুৱা ডিজাইন মানে দিলে ভাল লাগিব আজিকালি ওলোৱা।
অ', অ', অ'।
তেতিয়া দেখাই আহিম আৰু দোকানত গৈ পেলাই।
অ', মাছৰ কাঠ নং এটাত কি ৰুবা? কিবা ভাবিছা?
তাকে, ভাবিছোঁ কি ৰোৱা যায়, ধনিয়াটো দিমেই দিম এটাত। ধনিয়াখিনি যে, আামাক লাগ হয়, ধনিয়া নহ'লে একোয়েই নহয়। ধনিয়াখিনি হ'লে মানে মানে চব্জিত মানে ধনিয়াখিনিয়ে মানে মই দিওঁ বেছিকে। সেইকাৰণে ভাবিছোঁ এটাত ধনিয়া দিম, এটাত তাপা হেৰি দিম। অ' ভেন্দি, চেন্দি এতিয়া দিব পাৰি, কিন্তু। ওলালে চাই লওঁ হেৰি চিজন আহিছে নহয়, এতিয়া ফুলকবি চুলকবি তিয়াহ কে দিওঁ নেকি ৰুই, জলকীয়া কেইটামান ৰুম জলকীয়া, পুলি কেইটামানো ৰুই দিম।
অ বিলাহী ৰোৱা তুমি বিলাহীটো বহুত দাম হৈছে।
উম বিলাহী, সেইটো দাম হৈছে কিন্তু আকৌ যেতিয়া এতিয়া দাম হৈ আছে আকৌ আমি যেতিয়া ৰুম নহয়। তেতিয়ালৈ যেন আকৌ কম দামেই হৈ যায়। তেওঁ ঘৰৰ বিলাহী ভাল লাগে আৰু কেইজোপা মান ৰুম চবেই ৰুম এবাৰ এবাৰ, প্ৰতিটো বস্তুৱে,
অ আমাৰ,
সেইটো ৰান্ধি লম উম উম,
আমালৈও দি পঠাবা উম আমালৈও দি পঠাবা।
এ লাগিলে বাৰু দিমেই দিয়াচোন বাৰু লাগি লওক বাৰু লাগে নে নালাগে সেইটো এটাচোন,
অঁ তুম তুমি ৰুই লোৱা তাৰপিছত তুম তোমাৰ পৰাই মই শিকি ল'ম ৰ কেনেক কে ৰুলে ভাল হ'ব, হয় নে নহয়? তেতিয়া আমাৰ ঘৰটো ৰুই দিম। কিয় কাৰনে মই যে ৰুলে একো ভালকে নহয় সেই কাৰণে। মই ৰুব নাজানো, কিবা কিবি দি
সেই ৰুব জানিব লাগে হয়, হয়, ৰুব জানিব লাগে, বস্তুটো তৰিকা এটা আছে মান সেইবিলাক জানিলে মানে, কিছুমান মানুহে জানে যে ধুনীয়াকে হৈ যায়। তাকে, মইও এবাৰ সেই মোবাইলতে চাব লাগিব কেনেকে, কি পদ্ধতিত ৰোৱে। সিহঁতি লাগাকে ভালকে।
ঠিক, ঠিক ঠিকেই আছে নিকি ন?
অ', হ'ব দিয়া, হ'ব দিয়া।
উম, মই পিছত ৰাতিকে কৰিম দিয়া তোমাক।
হ'ব দিয়া অ', ৰাখিছোঁ দিয়া।
অ', অ'।